হেল্ল' এ আছোঁ। তোৰ কাট খাই গ'ল অ ফোনটো কি হ'ল জানো, নেটৱৰ্কৰ ইচ্যু ছাগে
খাই গ'ল।
অ এই মায়ে বিস্কুট বনাইছিলে মানে তাকে, লাগি আছিলোঁ অকমান। নতুনকে শিকিছে। অ বেকাৰী নতুনকে শিকিছে, আজি বনাইছে অ অকমান লাগি দিছিলোঁ। এ উম কিমান বিস্কুট কিনিবা ঘৰলে ভাবাছোন? সেইটো কাৰণে ঘৰতে হৈছে আৰু
আৰু তোমাৰ বিস্কুট বোৰ খাইও আমনি লাগে অ কেই
অ ঘৰত বনালে আকৌ ধুনীয়া হৈছে, আকৌ
তাকে, ঘৰত বনালে ভাল হয় নহয়। খালি বস্তু খিনি পৰিমানত তে হ'ব লাগে আৰু
হ'ব লাগে, হ'ব লাগে।
উম
অ উম
তাৰ পিছতে বাকী চাহ-তাহ খালা নে কি?
চাহ-তাহ খালোঁ খালোঁ। তুমি কি কৰিছা?
এয়া, তোমাৰ অকমান কাম এটাত লাগি আছিলোঁ।
অ মই মানে এই মানে হেৰি এইটো কি বুলি কয় এই ৰাতি ৰাতিপুৱা সময়ত যে বৰ উৎপাত হয় এতিয়া চাহ কিবা-কিবি কিমান জঞ্জাল সেইটো কাৰণে মে মায়ে বনাই থৈছে। আৰু কিছুমান বস্তু মানে সৰু সুৰা বনাই থলো ৰাতিপুৱা সময়ত অকণ শান্তি হৈ গম পাইছে নে নাই?
সেইটয়ে তোমাৰ চাহকণ খাবলৈকে
অ নহ'লে এই জলপান এই ৰুট এই ভাত চবকে সন্তুষ্ট দিবলৈ বৰ দিগদাৰ
উম আৰু তোমাৰ চবৰে বেলেগ বেলেগ নহয়।
উম সেইটো কাৰণে মানে বহুত দি
এতিয়া আমাৰে সেইটো তোমাৰ ৰাতিপুৱা মা ধৰিলত দেউতাই ভাত খায়ে যায়। দুজনী থাকো আগ আকৌ দুজনীলৈ ধৰিলেও অ কিবা এটা ন বেলেগকে আকৌ কিবা এটা কৰিবই লাগে।
তাকে বৰ দিগদাৰো এনেকুৱা ক্ষেত্ৰত ৰাতিপুৱা সময়ক একদম মানে উৎপাতৰতে যায়গে
আৰু কিছুমানে এতিয়া কিছুমান মানুহৰ ঘৰত ভাল তোমাৰ ভাত খাই দিয়ে এতিয়া আমাৰ আকৌ ভাত বোৰ নোোৱাও নহয় খাব। ৰাতিপুৱাই ভাতকেইটাই খাবলৈ মন নযায়। আৰু নহয় গা চা বেয়া হলেও খাব পাৰি
স্কুলত থাকোতে তেতিয়া ভাত খাওঁ মানে। ৰাতিপুৱা সোনকালে উঠি ভাত খাই যা এতিয়া মানে কি হয় আমি অ কলেজ গলে। বাৰু আগতে খায়ে যাওঁ। কিন্তু মানে কি জানে নাই উঠি পেলাই- উঠি পেলাই মানে আজিকালি ঠাও দেৰি নহয়। ৰাতি শুৱা দেৰি হয় উঠা দেৰি হয় সেইটো কাৰণে মানে ৰাতিপুৱা ভাত কেইটা খাবলৈ মন নাযায়।
মন নাযায়।
তেতিয়া ৰুটি খন কিবা
অ নহয় তুমি কৰবাত ওলাই গলে বেলেগ কথা
তাকে ঘৰত থাকোতে থাকোতে আকৌ চেহেৰাটো কিবা হৈ গৈছে নহয়।
সেইটোৱে আৰু তোমাৰ ৰাতিপুৱা এতিয়া আৰু কি হয় তোমাৰ
জিমলৈ যোৱা বুলি নায়েই ঘৰতে কিবা অকন এক্সাৰচাইজ কৰিলে অকমান ভাল হয় অকমান ধৰা হয়নে নহয় নহ'লে আৰু শকত হৈ হৈ গৈয়ে থাকিম ঘৰত
উম আৰু তোমাৰ এতিয়া আমাৰ মা ধৰি লোৱা মানে কি আৰু ধৰিলোৱা কাৰবাৰ যদি তেনেকুৱা প্ৰবলেম থাকে উপায় নাইবোলে
উপায় নাই খাব লাগিব আৰু মানে ত্ৰিশ বছৰ ছৰ পাৰ হৈ যোৱাৰ পিছতে মানুহে সঁচাকে য়োগা কৰিবই লাগে ময়ো ভাবি থৈছো আৰু মোৰ বয়স পাৰ হৈ গ'লে ত্ৰিশ বছৰ পাৰ হলে মই য়োগা কৰিম আৰু নাই এনেও কৰিব লাগে সচৰাচৰ তেতিয়া দেহাটো অকণ ভালে থাকে কিন্তু মানে এতিয়া উঠা উঠাতো বৰ এলাহ হৈ গৈছে আৰু হ'লেও উঠিবলৈ চেষ্টা কৰিছো ৰাতিপুৱা টো অকমান ভাল লগা নাই তুমি চাবাচোন কেতিয়াবা বহুত সোনকালে উঠি চাবা গোটেই দিনটো পোৱা যেন লাগে
অ
টো এনেই দেৰিকে উঠিলে আধা দিনটো যে গুচি গুচি গ'ল কিনো কৰিম এতিয়া কিনো নকৰিম তেনেকোৱা লাগে সেয়া মানে
আৰু বিশেষকে তোমাৰ এই যে উ মানে গৰম দিন কেইটাত খালি বৰ অশান্তি লাগে পায় সোনকালে আন্ধাৰো নহয়
তাকে আৰু মানে কি হয় গম পোৱা মই এতিয়া ৰাতি অ কি ৰাতিপুৱা সময়ত মায়ে অকলে অকলে কিমান কৰি থাকিব মোৰ আমনি লাগে মোৰো মানে বেয়া লাগি যায় ন মইয়ো অকমান লাগি দিওঁ উৎপাততে এই তি ভাইটিয়ে ভাত খায় মই ৰুটি তেনেকে মা হত ত' মাকো মই ৰুটিয়ে খোৱাই দিও আৰু নহ'লে মই যদি কিবা এটা বনাই নি নিদিও নহয় মায়ে মানে বাহিৰৰ কাম খিনিও কৰি থাকে যে লাষ্টত নোখোৱা হয়
উম খাবলৈ মন নকৰেগে
খাবলৈ মন নকৰে লাষ্টত গৈ বেমাৰ আজাৰ হয়গৈ আৰু আজিকালি বেমাৰ অৱস্থাটো দেখি দেখিছে অকমান কিবা এটা সুবিধা ললেই বেমাৰ আৰম্ভ হবলৈ ধৰে
উম আৰু তোমাৰ অ ত্ৰিশ বছৰ আগ হ'ল মানে মানুহৰ বেমাৰ নুগুচেই দেখোন
উম আজিকালি ত্ৰিশ বছৰত টো বাদেই দিয়া আজিকালি আৰু কিবা এটা লাগিলে লা লাগিয়ে ধৰে আৰু
সেইটোৱে এতিয়া আমিয়ে চাওঁ ন খুটুক খটাক কে দেখোন তোমাৰ মানে সাধাৰণ সাধাৰণ কে হলো কিবা এটা নহয় কিবা এটা নুগুচেই দেখোন
মই মানে একদম হেৰি সেইটো কাৰণে মানে আৰু জানানে এতিয়া ইমান গৰম মায়ে সেই বিস্কুট বনাই আছে যে তাতে ৰখি থাকিলো মোৰ একে গৰমৰ ক'ৰবাত থাকিব পৰা নাই।
বৰ গৰম হৈছে আৰু তুমি ফেনখনত অলপ বজাৰ আঁতৰিব নোৱাৰা
নোৱাৰা নোৱাৰা কেনেকে পাৰিবা ভাবাচোন মাহঁতে কেনেকে কৰে আমাৰ মাহঁতে ৰাতিপুৱা পৰা ৰাতিপুৱালৈকে উম আমাৰ সোমাই গলে গাত একে জুই একোৰা লাগি থকা নিচিনা লাগে।
পেট পুৰি গৈছেগে কালি মানে দিনতটো তোমাৰ মই ভিতৰৰ পৰা ওলাব পৰা নাই মানে কালি দেউতাৰ জন্মদিন আছিলে। তাৰ পিছতে এনে ঘৰত ততে সেই নিয়ম অকমান কৰিলো। নাই নাই নাই সেই পাতা মানে কিয় ৰাতি এনে কেক এটা আনিলো। তাৰ পিছত ওচৰে আমাৰ বৌহঁতৰ দাদাহঁতৰ এনেকে আমাৰ ঘৰৰ পৰিয়ালৰ যি এটা আছিলে।
এ ভালে কৰিলা ভালে কৰিলা।
আৰু নহয় কি হয় জানানে আমাৰ কাৰণে যিমান কৰে নিজৰ কাৰণে একো এটা নকৰে নহয়।
একোতা নকৰে একতা নকৰে আৰু চিন্তাও নকৰে কাপোৰ কানি নিজৰ যিয়ে হৈ নাথাকক লাগিলে মাক বাপে
কিনিবলৈও মন নকৰে সচাকে আৰু এতিয়া তোমাৰ মইহে মানে চাইছো তোমাৰ কিবা এটা দৰকাৰ হল।
উম মই আকৌ আমাৰ দেউতাক। ধা এই চেডেলযোৰ লাগে মস্ত- চাই থাকো কেতিয়াবা আনি দিও বা কিবা এটা আনি দিও বৰ ফূুৰ্তি পাই গম পাইছ নাই ত মাক কেতিয়াবা আমি মাক বেছি দি দিওঁ হয় নাই। বস্তু চস্তু আনি তেতিয়া মনতটো বেয়াকৈ থাক তে
উম মানে ম বোৰক দিয়া হয় কেলে ত আমি নিজে জালে কিবা এটা ললো পতককে একে নিচিনা কিবা এটা ধৰিলে লৈ অহা হ'ল কিন্তু দেউতাহঁতলে মানে স দে মানে দেখুৱাই নিদিয়ে নহয় যে এইটো যে লাগতিয়াল।
লাগতিয়াল নাই আমি ইমান মানে চুৱও ন মানে চকুত ন-
নপৰেগে আৰু তোমাৰ এনেকুৱা হয় এতিয়া তুমি বস্তুবিলাক এই পতকে এতিয়া মই খালি মানে কি হয় মই প্ৰতি বছৰে মানে জন্মদিনত তোমাৰ জন্মদিনত নহ'লে এনিভাৰ্চ তোমাৰ কিবা এটা দিও লগতে পাৰ্চ এটা দিওঁ তাৰ পিছতে তোমাৰ পাৰ্চ বোৰ সেই কি হয় পাৰ্চ বোৰ ফাটি-ফাটি যায় নে বহি-বহি থাকে। কেটেপাইস্তুটো ফাটি-ফাটি গুছে তি যায় তাৰ পিছতে সেইদিনাখন আকৌ মাৰ লগত ওলাই গলো চাৰ্ট তাৰ মানে অজস্ৰ অজস্ৰ মানে কি হয়? তোমাৰ কোনোবাই গিফ্ট চিপ দিয়াটো থাকে। কিয় বিহুৱে সংক্ৰান্তিয়ে কি হয়? অ আৰু বিহুৱে চিহুৱে কি হয়, দিয়ে অ বিহুৱে সংক্ৰান্তিয়ে কি হয় আমিও সেই ধৰিলো কিবা এটা মৰম হলেও কিনিলো কিনি ধৰিলো দিলো। আৰু তেনেকে মানে চা অজস থাকে আৰু তোমাৰ আৰু আমাৰ পৰিয়াল বোৰো ইমানে ডাঙৰ তোমাৰ এই কাৰোবাৰ এংগেজমেন্ট কাৰ বিয়া অ', তোমাৰ মান চান ধৰত দিয়েই তোমাৰ সেই তেনেকে বস্তু মানে চাৰ্ট পেন্ট বোৰ অজস্ৰ আৰু তেনেকুৱাত কি হয় চাৰ্ট পেণ্ট তোমাৰ আৰু পাপ পাপাই মানে কি হয়, পেন তোমাৰ পেনৰ পিচ কিনি আনি পেলাই বনাই পেলাই পিন্ধে। তেওঁ জধ অ চিলাই পেলাই তোমাৰ পিন্ধে। তেওঁ মানে শেষ অ', আৰু জোতা চেন্দেল তোমাৰ চেন্দেল নিপিন্ধে আমাৰ বিশেষক জোতা পিন্ধাও জো তাৰ যিযোৰ পিন্ধে, বুটযোৰৰ নিচিনা। তোমাৰ বুট জোতা পিন্ধে বুট জোতাযোৰ তোমালোক ভাইটিয়ে যে পিন্ধে সেই তেনেকুৱা এজোৰ। অ', তোমাৰ বুট জোতা একদম ক'লা ৰঙৰ বুট জোতা এযোৰ তোমাৰ তেওঁ মানে একদম বনাই মানে বনোৱাই পেলাই পিন্ধে। এই টিপটপ তাৰপিছত তোমাৰ জোতাও তেনেকে জোত ফটা চেণ্ডেলৰ খেলতোও নাই। এতিয়া কি দিবা? তুমি দিবলগীয়া তেনেকে পাৰ্ফিউমৰ খুব চখ। পাৰফিউম বেলেগ ভাল পায়।
তাকে পাৰফিউম টো এনেও গৰম দিনতো লাগ
অ', গৰম দি তেওঁ মানে তোমাৰ আগৰে পৰা মানে এনে কে চখ সেইটো বস্তুত বিৰাট চখ মানে। তোমাৰ অইন বস্তু তেওঁ মানে ক্ৰীম বা তেল সেইবোৰত ইমান মানে মুখত সনা মেলা সেইবোৰত ইমান ইন্টাৰেষ্ট নাই, কিন্তু গাত মানে চেণ্ট অক
আমাৰ, আমাৰ মাৰ আকৌ নতুনকে চখ ছে এই কাপোৰ কিনা। সিদনাখন মাজতে মোক কৈছে মোৰ কাক আকৌ হেৰি অকমান গুলপীয়া আৰু গুল এতিয়া হ'লো আজাৰ ৰঙৰ কাপোৰ এযোৰ মোক দিবিচোন ন'হলে এনেকে বুলি কৈছে।
উম, উম
তাৰ এতিয়া বয়স হৈছে আগতে কাপোৰ আনি দিয়ে আজিকালি নানা হ'ল নহয়। তাৰপিছত আৰু এতিয়া মোক কৈছে মানে তই মোলে চাই পেলাই পাৰিলে আনি দিবিচোন ওলাই গ'লে
উম উম
বেয়াও লাগে মা ঘৰতে থাকে মানে আমাৰ খুড়ীহঁতৰো ধুনীয়া ধুনীয়াকে মানে পিন্ধি থাকে কে আমাৰ মাৰ বয়স হৈছে যদিও মানে এতিয়া মই কিনা হোৱা নাই হ'লেও মানে মাক লাগে আৰু অলপ ওলাই কৰি যায় ন
বয়স হ'লেও তোমাৰ কি হয় মাইকী মানুহৰ চখ চ খেই কাৰণ কি হয় কৰবাত যোৱাৰ লগে লগে দেখে নে দেখিলে ভাল পায়
পঢ়ি আছিলো বা অকনমান মই যেতিয়া আঁতৰত পঢ়ি আছিলো তেতিয়া মানে মাহঁতে ভাবে এহঁতৰ পঢ়া নামতে পইচা কেইটা খৰচ কৰ তেতিয়াতো নোলোৱাকে থাকিলে দিয়াচোন নোলোৱাকে থাকিলে এয়া আকৌ মানে বেলেগে পিন্ধাও দেখে মনটো চাগে অকনমান বেয়া লাগে এইবাৰ এইযোৰ কাপোৰ মোৰ পিন্ধিলে ভাল লাগিলেহেঁতেন বুলি ভাবি পেলাই তেনেকুৱা কৰে আৰু
আৰু কবলে মন নকৰে নহয় তোমাৰ আৰু তুমি চাবাচোন সুধিবা তুমি কিবা লাগিব নি সেইটো কেতিয়াও নক
নকয় নকয় নকয় অ নকয় নকয় মোক মোক একোৱে নালাগে যদি সেৰি হয় কেতিয়াবা ৰেচ ৰিচাৰ্জটো শেষ হলেহে কয় অকল ৰিচাৰ্জটো ভৰাই দিলে হ'ব
অ অ আৰু বিহুৱে চিহুৱে তুমি চাবাচোন কৰ'বাত লৈ গৈও চাবা মইও চাইছো সেইটো মানে লোৱাচোন এইটো লোৱা নাই নলয়
নলয় নলয় তোৰ আকৌ জানানে এইবাৰ মা এইবাৰ মায়ে মানে কিবা মেলালে গ'ল আমাক খুৰীহঁতৰ লগত গৈছে আৰু মই যোৱা নাই তাৰ পিছত আৰু মায়ে কলে মোক এই পইচা কেইটামান হেৰি লোকে এইকেইটা আছে এইকেইটা পইচাকে লৈ যাও নে তোমাক লাগিব নে মই নালাগে তাৰ পাছত মায়ে লৈ লৈ যোৱা পিছত আকৌ মায়ে তাৰ পিছত কি কৰিলে মই বস্তু কেইটামান কিনিব লাগিব বুলি কৈছিলো ছিল মায়ে নিজলে অ লাষ্টত গৈ মোৰলৈকে কিনি লৈ আহিলে
সেইটো মাক বোৰ তেনেকুৱাই তোমাৰ বস্তু পইচা আৰু তোমাৰ এনেকুৱা হয় আমাৰো সেই হয় দেই ঘৰৰ পৰা এক্দম পাতি মেলি যাব আমুকতটো লমগে গৈ পালে নহয় তাৰ পৰাা বজাৰ পোৱা পিছত সেইটো নলয় আৰু সেইটো নল
অ তাকে
কালি সেইকাৰণে বোলো নাই কৰিলো। উম ঠিক আছে দিয়া হ'ব।
মই মানে মোক মাতিছে মানে মই
অ যোৱা যোৱা যোৱা কৰিলো আনিলো যোৱা হ'ব।